হয়
অ
অ মই নমস্কাৰ নমস্কাৰ খবৰ ভালে আছো দিয়া। তুমি ভালে আছা?
অঁ মই ভালে আছোঁ। তুমি কি কৰি আছা?
মই এনে তোমাৰ অলপ প্ৰদূষণৰ কথা ভাবি আছিলো মানে। আজিকালি ইমান প্ৰদূষণ হৈছে তোমাৰ মাটি প্ৰদূষণ, পানী প্ৰদূৰষণ হয় তুমি যদি এনে আৰম্ হয় হয় কোৱা যদি আৰম্ভণিত তুমি প্ৰদূষণ বুলি কোৱা মানে কি ভাবা তুমি এনে?
প্ৰদূৰ্ষণ মানে এতিয়া এটা বহুত মানে
কি ক'ম আৰু এতিয়া অ বহুত মানে ভয়াৱহ সিচ অ পৰিস্থিতি এটা মানে সৃষ্টি টি হ'বলৈ গৈ আছে এতিয়া আপুনি তুমি জানাই আৰু গুৱাহাটী গুৱাহাটীৰ মানে অৱস্থা কেনেকা হৈ গৈছে আগতে মানে ইমান প্ৰদূৰ্ষণ নাছিল কিন বায়ু প্ৰদূষণ কিন্তু আজি-কালি গুৱাহাটীত প্ৰায় বায়ু ইমান বেছি মানে প্ৰদূষিত হৈ গৈছে মানে ব- বহুত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হৈছে তাৰ পিছত উশাহ লবলৈও কষ্ট কষ্ট হৈছে। আৰু গুৱাহাটীত বাৰু হ'লেও অলপ কমে কিন্তু এতিয়া যদি তুমি দেলহি চাইডে যোৱা সেইপিনে ইমান বেছি প্ৰদূষণ মানুহৰ জীয়াই থকাটো মানে টান হৈ গৈছে সেপিনে
অ', অ' কিন্তু আৰু যদি আমি ভাৰতবৰ্ষখন চাওঁ মানে আমাৰ ওচৰতে জোৰা বাটখন মানে এক নম্বৰত আছে মানে পৃথিৱীত।
অ পৃথিৱীৰ এক নম্বৰত ন মও ক'ৰবাত দেখিছিলো।
হয় হয় অ যিহেতু মেঘালয়ৰ ওচৰত পৰে কিন্তু মেঘালয় বুলি ক'লে নে অ ভাল পৰিৱেশ বুলি জানো কিন্তু যোৰাবাট খন আকৌ অৱস্থা বেয়া।
অ', আৰু কিবা ছেমি কণ্ডাক্টৰ এটাও বান্ধিছিল চাগে।
হয় হয় চেমি কণ্ডাক্টৰ এটা বান্ধিছিলে হয়। অ', তাৰ মানে ওচৰত মানে কল কাৰখানা বোৰ আ- ছে আৰু যান-বাহন বহুত হৈছে আৰু আৱৰ্জনা বহুত পেলাই ন।
অহ আৰু কবলে সেয়ে। আৰু উ বায়ু প্ৰদূষণটো হলে আ হয় এটা আৰু পানী প্ৰদূৰষণ বা তুমি জানাই গুৱাহাটীত কিমান বেছি মানে এ বানপানী হয় অলপ বৰষুণ দিলে বান- পানী হৈ যায় কাৰণ ন নালাবোৰত মানুহে নালাবোৰত মানুহে জাবৰ-জোথৰ পেলাই আৰু ইয়াত চৰ- কাৰক দুখ দিও মানে ইমান লাভ নাই কাৰণ চৰকাৰে কিবা কি কৰিব পাৰিব আৰু এইটোত মানুহৰ মানসিক-
হয় হয় মানুহে নিজে সজাগ হ'ব লাগিব মানে য'তে ত'তে জাবৰ জোথৰবোৰ পেলায় হয়নে।
এ আৰু সেইটোতো নিজে জনা কথা এটা মানুহে হ'লেও এয়া মানে ফল' নকৰে আৰু ক'ব পৰা।
হয় হয়, এতিয়া মই যদি আকৌ বায়ু প্ৰদূষণটো কওঁ মানে ধৰি লোৱা তোমাৰ গাড়ী মানুহতকে গাড়ী বেছি হৈ গৈছে মানে যাৰ ফল মানে খুলি বিষাক্ত গেছ তাৰ কাৰণে মানে কি হৈছে তোমাৰ হাঁপানী বেমাৰ হৈছে মানুহৰ। বা তোমাৰ চাহ মানে হৃদ ৰোগ বিলাক মানে বাঢ়ি যাই আছে আৰু দিনে দিনে। অ', আৰু যদি পানী প্ৰদূষণত ঘূৰি আহোঁ তোমাৰ আজি-কালি তোমাৰ ইয়াত য' ত আৱৰ্জনা পেলাই ৰাসায়নিক পদাৰ্থ কীটনাশক দ্ৰব্য এইবোৰ মানে ব্যৱহাৰ কৰে। যাৰ ফলত মানুহৰ তোমাৰ ডায়েৰিয়া টাইফইড কলেৰা আদি বেমাৰ হৈছে।
অ', আৰু অ', কি কয় এ এইবোৰ কি লাং কেঞ্চাৰ এইবোৰ বহুত কিবা- কিবি এইবোৰ কেঞ্চাৰ আৰু বহুত এইবোৰ হানিকাৰক মানে ৰোগ মানে একদম।
বাঢ়ি গৈছে অ কৰ্কটৰ কৰ্কট মানে ৰোগৰ মানে সংখ্যা বাঢ়ি গৈছে অ'।
বহুত বাঢ়ি গৈছে আৰু এ সেয়ে আৰু অ', কি কয় অ'।
আৰু তোমাৰ শব্দ প্রদূষনৰ বিষয়ে তুমি কিবা-কবা নেকি অলপ
শব্দ প্ৰদূৰ্ষন আহ এতিয়া শব্দ প্ৰদূৰ্ষন মানে মানুহে অ কি কয় ইমান বেছি যান বাহন আজিকালি বা বাঢ়ি গৈছে চবৰে চাগে নিজৰ স্কুটি নহল স্কুটি বা বাইক বা কিবা মানে এখন বাহন থাকেই আৰু। আৰু মানুহে বাছ চাছ কমকে ব্যৱহাৰ কৰে যাৰ ফলত চবে নিজৰ বাহনে ওলাই আনে আৰু ফন মাৰি ইমান বেছি কি কয় শব্দ ওলাই। তাৰপিছত আহ আহ কি কয়
তোমাৰ হেৰি হৈছে আৰু মানসিক চাব মানুহৰ মানে কি হৈছে অনিদ্ৰাৰ ভাব বিলাক হৈছে বা তোমাৰ মানসিক প্ৰেচাৰ বা চাপ বাঢ়িছে মানুহৰ আৰু মানুহে শ্ৰৱণ শক্তি কমি গৈছে নে মানে টো শুনা শক্তি
অ কাণেদি শুনাৰ শক্ত বহুত কমি গৈছে এইটোৰ ফলত আৰু চহৰত থকা লোকৰ ম এইটোয়ে মানে এটা বহুত ডাঙৰ সমস্যা যে উপায়ো নাই থাকিবও লাগিব কিন্তু সেই প্ৰদূষ প্ৰদূষণো থাকে আৰু তাৰে মাজত।
হয় হয় অ আৰু আজিকালি কি হয় চবে লাউড স্পীকাৰ গান বজাই মানে মানে কাৰো কোনো কাৰো কথা নাভাবে মানে সেনেকাও মানে আজিকালি শব্দৰ প্ৰদূষণটো দেখা যায় আৰু
হয় হয়, ঠিকে কৈছা আৰু গুৱাহাটীৰ মানে অলপ মানে বৰষুণ দিলেই বানপানী হৈ যায় মানে সহজতে অ আৰু কি কয়। অ পানীৰ প্ৰদূষণ মানে পানীও ইমান শুদ্ধ পানী পোৱা অলপ তাণ এতিয়া গাঁৱত কি হয় আৰু পুখুৰীৰ পৰা মানে মানুহে পানী উঠাই গৰম কৰি খাই দিব পাৰে। সেই পানী দি গা ও ধুব পাৰে।
তাকে তাকে কিন্তু আমাৰ ইয়াত বা মহানগৰ অঞ্চলৰ মানুহখিনি অলপমান টান পাইছে আৰু মানে পানীটো কিনি খাব লগা হৈছে মানে বিশুদ্ধ পানী আৰু মানে এয়াৰ পিউৰিফ বা তমাৰ ৱাটাৰ পৰিফাই এইবোৰ কিনিব লগা হৈছে মানে আমাৰ
হয় আৰু ইয়াত অলপ ঠিকেই, ক'ব পাৰি কিন্তু দিল্লী, চিল্লী অৱস্থা বহুতেই বেছি বেয়া। তাত
অ তাতেটো তোমাৰ এয়াৰ পিউৰিফাইটো লাগিবই মানে এইটো বাৰু মেনেতৰ হৈ গৈছে পুৰা।
আৰু মানে তাত হঠাৎ বহুত বেছি গৰম হৈ যায়, হঠাৎ বহুত বেছি ঠাণ্ডা হৈ যায়, মানে ইমানেই বেছ প্ৰদূষণ যে মানে
আকাশখন মানে নীলা চাগে দেখাই নাই চাগে, দেলহীৰ মানুহে বহুত দিনৰ পৰা। মানে এনি পুৰা মানে গৰমৰ দিনতো মানে কি কয় কুঁৱলী পৰা হেন হৈ থাকে, কিন্তু সেইয়া কুঁৱলী নহয় আৰু।
হয়, কুঁৱলী অ কুঁৱলী নহয়। এইটো মানে কুঁৱলী বুলি ভাবে, কিন্তু এইটো কাত মানে কুঁৱলীয়ে এইবোৰ কব গলে।
অ
অ, আৰু তোমাৰ প্লাষ্টিকৰ কাৰণে কি হৈছে! যত প্লাষ্টিক পেলাই যত নেকি কি আমাৰ চৰাই-চিৰিকটি বা গৰুৱে মানে এইবিলাক খায় মানে। অঁ, ছাগলী গৰু এইবোৰ খাই আৰু তোমাৰ নলা-নৰ্মদা বন্ধ কৰি দিছে।
নলা- নৰ্মদা বন্ধ, আৰু এইটোত মানে চৰকাৰক দুখ দি লাভ নাই, চৰকাৰে নালাবোৰ বনাইছে কাৰণ সেইবোৰে মানে, পানীবোৰ এতিয়া বাৰিষা কালত পানীবোৰ তাতে জমা হয়। নিজে নিজে ওলাই যাব। কিন্তু মানুহে তাত জাৱৰ পেলাই পেলাই এইবোৰ জাম হৈ গৈছে, আৰু এতিয়া এইটোত মানুহৰে দুখ আছে।
হয়, হয়, দুখ দি লভ নাই অ! মানে এ একদম প্ৰদূষণৰ তোমাৰ, নগৰ অঞ্চলত বঢ়াৰ একদম কাৰণটো হৈছে তোমাৰ জনসংখ্যা বহুত হৈ গৈছে হয় না!
জনসংখ্যা বহুত হৈছে, এতিয়া ভাৰতৰ য'ত জনসংখ্যা বেছি তাত প্ৰদূষণ বহুত বেছি। আপুনি এ মানে তুমি ঠিকে সেইটো মানে তেনেধৰণেই হয়। মানে, এতিয়া যদি আমি চাউথ ইষ্ট, চাউথ চাউথ এছিয়াৰ যদি কথা কওঁ ভাৰত হ'ল পাকিস স্তান, বাংলাদেশ খুব বেছি প্ৰদূষণ আৰু জনসংখ্যাও এই দেশকেইখনত আটাইতকৈ বেছি ক'ব পাৰি।
বেছি হয়, হয় অ! ঠিক কৈছা, আৰু তোমাৰ নগৰ অঞ্চলত বহুত উদ্যোগ গঢ়ি উঠিছে আৰু তোমাৰ বনাঞ্চল ধ্বংস কৰে, মানে হৈছে মানে মানুহে গছ কাটি আছে, পাহাৰ কাটি আছে,
আৰু সেইটোৱে আমি যে এইবোৰ কি কয় ইউৰোপ বা এমেৰিকা এই দেশবোৰৰ পৰা শিকিবলগীয়া বস্তু তল যে তেখেতসকলে উ, নিজৰ উন্নতিটোও কৰি গৈ আছে, কিন্তু লগতে এইবোৰ বন অঞ্চল এইবোৰকো সংৰক্ষ থিক কৰিয়াৰ, কৰাৰ মানে চেষ্টা কৰি গৈ আছে।
চেষ্টা কৰি আছে অ, লাগালে ৰাস্তাটো বেলেগ ফালে বনাব।
অ লা হয়, সেইকাৰণে সিহঁতৰ মানে কি কয় এয়াৰ কোৱালিটি এইবোৰ চব মানে ঠিকেই হৈ আছে এতিয়াও মানে বেয়া হোৱা নাই। আৰু সিহঁত আমাতকে বহুত বেছি উন্নত হয়, সেইটোও কথা এতিয়া জাপান ব কি বহুত উন্নত, কিন্তু সেই কি নিজৰ পৰি আহ, কি পৰিৱেশো মানে ঠিক ৰাখিছে, আৰু মানে ইমান প্ৰদূষিতো নহয়।
প্ৰদূষিত নহয়, আৰু সিহঁতৰ নীলা আকাশখনো দেখা পায় বাৰু।
হয়!
অ, আৰু তোমাৰ এ তোমাৰ মানুহৰ অ সজাগ হোৱা নাই অসচেতন মানে আৰু প্লাষ্টিক বহুত ব্যৱহাৰ বাঢ়ি গৈছে মান যতে ততে প্লাষ্ টিক আৰু মানে কি হেৰি মানে গলি নাযায় মানে পচি নাযায় মান
গলি নাযায় আৰু সেই কম দাম গলি নাযায় আৰু সহজতে পোৱা যায় আৰু মানুহৰ সুবিধাও হয় কাৰণে দোকানী সমূহ দোকানী সকলেও সেইটোৱে সেইটোতে মানে দি পঠায় আৰু গ্ৰাহকসকলক
হয় হয় অ হয় ঠিক কৈছা আৰু যাৰ ফলত মানে কি মানুহৰ পৰিৱেশটো প্ৰদূষত হোৱা কাৰণে মানে কি হৃদ ৰোগ হৈছে এলাৰ্জি হৈছে চকুৰ জ্বলা পোৰা হয় কৰ্কট ৰোগো হৈছে তুমি কৈছা অলপ আগত
আৰু ক'ত সেয়ে প্লাষ্টিকৰ কাৰণে এইবোৰ খাদ্য বা কিবা এইবোৰ বহুত বেছি হানিকাৰক প্লাষ্টিক ক'ব গ'লে
একদম ঠিক কৈছা আৰু আজিকালি আমি দেখা পাইছো অ তোমাৰ কিছুমান চৰাই এক্সিট মানে বিলুপ্ত হৈ গৈছে মানে কিছুমান চৰাই আমি দেখাই নাপাওঁ আজি
সেইবোৰ শব্দ প্ৰদূষণৰ কাৰণে বহুত বেছি কষ্ট পায় অ বৰটোকোলা বহুত অ বৰটোকোলা এতিয়া ক'ব গলে এতিয়া চহৰতো দেখিবলৈ পোৱা নাযায় এতিয়া গাঁৱত এটা দুটা কেতিয়াবা মাজে মাজে দেখি দেখিব পোৱা যায় চাগে আমাৰ গাঁৱত
হয় হয় অ আৰু তোমাৰ যদি মই এনে ধৰি লোৱাক মাটিৰ কথাই কওঁ তোমাৰ কৃষি আজিকালি মানে কৃষিৰ কাৰণে ভাল মাটি নাই মানে চবতে মানে ৰাসায়নিক সাৰ কিবা কিবি মানে ব্যৱহাৰ কৰে
অ আৰু ভাল নিজৰ মানে কি আহ ফচল যে চব্জি এইবোৰ শাক এইবোৰ মা কি কয় অ ভাল খেতি হবলে এই বিভিন্ন এইবোৰ ৰাসায়নিক আহ কেমিকেলৰ ব্যৱহাৰৰ কৰা হয় ফাৰ্টি লাইজাৰবোৰৰ সেইবোৰো বহুত হানিকাৰক মাটিত মিহলি হৈ গ'লে প্ৰদূষণ কৰে
অ এতিয়া আমি যদি শেষত এটা কথা কওঁ যে যদি আমি পৰিৱেশ মানে আমি সুৰ ক্ষিত কৰিব লাগে মানে কি কৰিব লাগিব ধৰি লওক গছ বেছিকে ৰুব লাগিব নিজে
অ এতিয়া গছ যিমান কাটো সিমান ৰুবও লাগিব সেইটো বা সেই গছবোৰকে বেলেগ এটা ঠাইত লৈ মানে আকৌ লগোৱা কিবা তেনেকা মানে মই শুনিছো কিবা ইউৰোপত এটা ঠাইত যদি গছ কাটে সেই গছ কেইটালে আকৌ বেলেগ এটা ঠাইত লৈ তাতে আকৌ লগাই দিব পাৰে
অ সেনেকুৱা মানে পদ্ধতি আছে মানে ন
অ পদ্ধতি আছে মানে তেখেতসকলৰ মানে বহুত সজাগ হয় আৰু মানে পৰিৱেশ নষ্ট একেবাৰে হব নিদিয়ে যদিও ইমান বেছি উন্নতও হয়
অ অ আৰু হয় হয় আৰু আজিকালি মানে মানুহে চ'লাৰ বা সৌৰ শক্তি ব্যৱহাৰ কৰি আছে যাৰ ফলত মানে অলপ পৰিৱেশটো মানে ভাল হৈছে মানে ভাৰা সাম্য বাঢ়িছে
অ চ'লাৰ
ত সেনে কোৱা ব্য হয় হয় সেনেকুৱা ব্যৱহাৰ কৰিব লাগে হয় আৰু এই আৱৰ্জনাবোৰ য'তে ত'তে পেলাব নালাগে আৰু
পেলাব নালাগে আৰু প্লাষ্টিক জ্বলাব একেবাৰে নালাগে লাগিলে প্লাষ্টিক পেলোৱাটোও ইমান হানি-হানিকাৰক নহয়, যিমান জ্বলোৱা। প্লাষ্টিক জ্বলালে বহুত বহুত হানিকাৰক গেছসমূহে কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মন-অক্সাইড বিভিন্ন ধৰণৰ হানিকাৰক গেছবোৰ বতাহত এনেকে গুচি যায় আৰু যাৰ ফলত মানুহৰ বহুত মানে ৰোগ হ'ব পাৰে, কষ্ট হ'ব পাৰে।
হয়। অঁ! ত এ যদি মই শেষত এনে কওঁ যে মানে কি এ ওচৰৰ নদী, বিলবোৰ চাফা কৰি ৰাখ ৰাখিব লাগে যাতে চবে ভালকৈ থাকিব পাৰে। হয়নে?
অ আৰু নিজৰ পৰিচয় আৰু নিজৰ মানে চহৰে হওক বা নিজৰ অঞ্চলখনৰ দেখ ভাল মানুহে নিজে কৰিব লাগে আৰু। চৰকাৰৰ ওপৰত নিৰ্ভৰ হব নালাগে সকলোৰে বাবে।
নালাগে-নালাগে। সবে নিজে সজাগ হ'ব লাগে, হয় নে?
সেইয়ে হে
অঁ তাকে আৰু ধন্যবাদ। অঁ-অঁ! ঠিক আছে বাৰু, ঠিক আছে ধন্যবাদ। হয়-হয়।
ধন্যবাদ।